হেল্ল'
শুনিছেনে?
অ, শুনি আছো শুনি আছো।
অ এনেই আছো ৰবা। তুমি?
অ মইয়ো আছো ভালে আছো দিয়া। তোমাৰ মাতটো অকণ ভালকে অহা নাই মোবাইলটো অকণ ভালকে লৈ লোৱাচোন।
অ শুনিছে নে?
অ এতিয়া শুনিছো এতিয়া শুনিছো।
অহ।
বাকী খোৱা-বোৱা কৰিলা?
উম কৰিলো।
অ কি কি কেইটা বজাত উঠিলা ৰাতিপুৱা? কেইটা বজাত উঠিলা ৰাতিপুৱা?
আজি অলপ আহ মানে অলপ দেৰি হ'ল আজি আহ সাতটা মানত উঠিছো।
অহ মোৰো অকণ দেৰি হ'ল, ভাবিছিলো আজি অকণ প্ৰদূ্ষনৰৰ বিষয়ে আলোচনা কৰো বুলি।
হয় হয়, এইটো আমাৰ এটা ভাল আৰু দিশ বা বি বিষয় এইটোৰ বিষয়ত আমি সকলোৱে জনাটো দৰকাৰ বা প্ৰদূষণো দিনক দিনে আমাৰ বৰ্তমান বাঢ়ি যাই আছে।
হয় হয় হয় প্ৰদূষণ আচল তে মোৰ আমাৰ জ্বলন্ত সমস্যাসমূহৰ ভিতৰত এটা বহুত ডাঙৰ সমস্যা হয় তোমাৰ এতিয়া প্ৰদূষণৰ ফলত আমাৰ বহুত ক্ষতি হৈ আছ ছে। মানুহে যিদৰে নিজৰ জাবৰ জাবৰ হওক বা নিজৰ আৱৰ্জনা সমূ হ নদ-নদীত পেলাই আছে, বা আপোনাৰ হেৰি বেলেগ বেলেগ ঠাইত পেলাই আছে, আমাৰ যি পৰিৱেশ পৰিৱেশ ৰ মানে বিনষ্ট আছে ফলস্বৰূপে মানৱ যি আমাৰ সমাজত বহুত বেছি আমাৰ মানৱ সমাজৰ লগতে আমাৰ যি বনৰীয়া জন্তুৱে হওক বা আমাৰ জীৱ জীৱ-জন্তুৰ জীৱ-জন্তুৰ ওপৰত মানে ইয়াৰ প্ৰভাৱ পৰি আছে।
প্ৰভাৱ পৰিছে হয়, এতিয়া চাবলৈ গলে আমাৰ বৰ্তমান আমাৰ ধৰি লোৱা মাটিৰ গুণাগুণ বোৰে নাইকিয়া হৈ যায় আছে। চাবলৈ গ'লে বা বায়ুবোৰো বিভিন্ন ধৰণৰ প্ৰদূষণৰ কাৰণে বায়ুবোৰো প্ৰদূষণ প্ৰদূষিত হৈ যায় আছে।
এতিয়া বৰ্তমান অ ধাননি এতিয়া ধানৰ খেতি চলি আছে বৰ্তমান সময়ত আমাৰ গা গাঁৱলীয়া অঞ্চলতে হওক বা অন্য ঠাইত। আৰু গতিকে ইয়াত চাবলৈ গলে আমি উ বৰ্তমান আমি শস্য পথাৰত আমি কীটনাশক বা আমি জৈৱিক জাতীয় সাৰ বোৰ আমি ব্যৱহাৰ কৰা বৰ্তমান আমি দেখাই নাপাও সকলো ধৰণৰ আমাৰ বৰ্তমান ৰাসায়নিক যুক্ত সাৰ বোৰে আমি শস্য পথাৰত আমি ব্যৱহাৰ কৰা দেখা যায় আৰু আৰু ইয়াৰ ফলত আমাৰ মাটিৰ গুৰ্ণাগুণ বোৰো নাইকিয় হৈ যায় আছে। লগতে শস্যৰ উৎপাদনো আমাৰ যি পৰিমামানে হ'ব লাগিছিল। তাতকৈ বহুগুণে আমাৰ কমকৈ উৎপাদিত হৈ আছে
হয়, হয়, হয় তুমি ঠিকে কৈছা আচলতে বৰষুন এতিয়া ক'ব গলে আমাৰ আচলতে ইয়াত ইয়াৰ মূলতঃ আমাৰ যি প্ৰধানত কাৰণ হৈছে আমাৰ মানৱ সমাজিক এতিয়া ক'ব গ'লে প্ৰদূৰ্ষণ প্ৰদূৰণ প্ৰদূৰ্ষণ তোমাৰ কেইবা প্ৰকাৰৰো আছে ক'ব গ'লে এ এ আহ বায়ু প্ৰদূষণ হয়। পানী প্ৰদূষণ থাকে মাটি প্ৰদূষণ থাকে। আৰু ইয়াৰ উপৰি শব্দ প্ৰদূষণত থাকে
শব্দ প্ৰদূষণ হয় হয়।
বায়ু প্ৰদূষণ তোমাৰ মূলত গাড়ীৰ ধোঁৱাইেদি হয় বা
অ' বা কল কাৰখানাৰ পৰা হলো বা ধৱাবোৰ
হয়, হয় জাবৰ জ্বলোৱা হৈ গ'ল প্লাষ্টিক আৱৰ জ্বল জ্বলালে যি তোমাৰ এই ধোঁৱাবোৰ ওলাই আৰু সেই ধোঁৱাবোৰ আটাইতকে বেছি ক্ষতিকাৰকো হয়।
হয়, হয়।
হয় তুমি প পানী প্ৰদূষণৰ পানী প্ৰদূ্ষণৰ বিষয়ে কব পাৰিবাানে।
হয়, হয় এতিয়া আমি চাবলৈ গ'লে আমাৰ বৰ্তমান চহৰ অঞ্চলতে হওক বা অইণ্য ঠাইত আমি বৰ্তমান দেখিবলৈ পাওঁ যে কল কাৰখনি বা আদিত আমি যিবোৰ আমাৰ অলাগতিয়াল আমাৰ জাবৰ জোঁথৰ বা
অ অদ্ৰব্য বৰলাই অপদ্ৰব্য ব়লাই সেইবোৰ আমি নি কিনাই আহ আমি আহ নদ নদী আদিত পেলাই দিয়াত আহ এতিয়া দেখা পাওঁ বা চলি আছে। এইটো প্ৰক্ৰিয়া যাৰ ফলত পানীবোৰ হৈছে লগতে পানীত থকা যিবোৰ জ্বলন্ত প্ৰাণী সেইবোৰৰো নাই সেইবোৰো নাইকিয়া হবলৈ ধৰিছে লগতে- অ' আমাৰ এতিয়া এতিয়া এইবোৰ নোহোৱা কৰোৱাৰ নোহোৱা- কাৰণে আপোনাৰ মতামত উ কেনেকুৱা আপুনি ক'ব পাৰিবনে।
হয় আচলতে এইবোৰ আহ মই যিদৰে ক'লো যে, এইবোৰ আমাৰ অসাৱধানতাৰ কাৰণে -কাৰণ হৈ আছে। আমি পোন প্ৰ্ৰথমে আমাৰ সমাজখনক আমি সজাগ কৰিব লাগিব। আৰু- তাৰপৰা বিভিন্ন ধৰণৰ আ আমি আহ বিভিন্ন ধৰণৰ আমি সজাগতাামূলক আমাৰ যি বা- হেৰি আছে আমাৰ অ' আমি- বিভিন্ন ধৰণৰ সজাগতামূলক আমি মিটিংছ আহ, নিজে কৰিব লাগিব। আমি সহাজগতামূলক আমাৰ যি এটা আমি গোট সৃষ্টি কৰিব পাৰো। মিটিং এটা পাতি পাৰো আৰু মানোহক ক্ৰিয়াৰ বিষয়ে আমি সজাগ কৰিব পাৰো।
গতি আমি নিজেও কৰো যাতে আৰু আমি আনকো যাতে আৰু এইবোৰ কৰিবলৈ আমি- চাহ জোকাও বা কামবোৰ দেখুৱাই দিওঁ-
হয়-হয় এইবোৰ অকলে কৰা কাম নহয়, একগোট হয়। সকলোৰে লগত কৰা কাম হয়।
হয়-হয়
সেয়াই আৰু প্ৰদূ্ষণ আচল ক'ব গ'লে এতিয়া- আমি ৰোধ কৰাৰ আহ ওপৰত অকখন চৰকাৰেও ধ্যান দিব লাগে। আৰু
অ চৰকাৰে এই বোৰৰ ওপৰত ধ্যান দিব লাগে হয়।
অ বহুতো ক্ষেত্ৰত ধ্যান দিও আছে চৰকাৰৰ লগতে, আমি চৰকাৰৰ লগতে কাম কৰি যাব লাগে।
হয়-হয় লগতে আমাৰ যিবোৰ আমি বৰ্তমান দৈনন্দিন জীৱনত আমি যিবোৰ আমি প্লাষ্টিক জাতীয় সামগ্ৰী ব্যৱহাৰ কৰো সেইবোৰ আমি যধ মধে আমি য'তে- পেলাই দিওঁ বা পেলাই দিয়া দেখিবলৈ পাও সেইবোৰ বহুত দিন ধৰি মাটিত- -পৰি থকাৰ পিছত মাটিত- পত যায় আমি মাটিবোৰ আমি বিনষ্ট হোৱা বা মাটিৰ গুণাগুণ বোৰ আমি- -নাইকিয়া হোৱা দেখিবলৈ পাইছো।
হা- হা- হা বুজিছো বুজিছো ন আচলতে- তোমাৰ এইবোৰ -এইবোৰতো হয় এতিয়া মাটিৰ গুণাগত যি মানদণ্ড সেইটো নষ্ট হৈ লগত- -তে মই যিয়াে ক'লো তোমাৰ পানী হওক, বা বায়ু হওক বা শব্দ হওক সকলো ধৰণৰ প্ৰদূ্ষণ থাকে এতিয়া বায়ু প্ৰদূ্ষণ আমি, মই তোমাক যেনেকে- -কলো এতিয়া ঠিক তেনেকে নদী প্ৰদূষনো থাকে তোমাৰ আহ- নদ নদীত আমাৰ যি মানুহে- আৱৰ্জনা পেলায় তাৰ পিছত কল কাৰখানাৰ পৰা যি লেতেৰা আৱৰ্জনাবোৰ পেলাই দিয়ে- তাৰপিছত তোমাৰ বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য যি খেতি পথাৰৰ পৰা তোমাৰ নদ‌-নদিত মিহলি হয় পিছত লগতে তোমাৰ আৰু বিভিন্ন ধৰণৰ শব্দ প্ৰদূষনো আছে তোমাৰ গাড়ীৰ শব্দবোৰ হৈ গ'ল অলপ বিভিন্ন
মানুহে আমাৰ গাড়ী মটৰবোৰ চলাই কিন্তু ইত্যাদি, ক শব্দ আমাৰ গাড়ী মটৰত চলোৱা দেখা যায়, যাৰ ফলত আমি শব্দ প্ৰদূষণ হোৱাাতো আমি দেখা পাইছো।
হয়- হয়
হয়।
এতিয়া শব্দ প্ৰদূৰ্ষন ৰোধ কৰিবলৈ তুমি কি ভাবা যে এইতো কি-কি কৰা উচিত।
বুজা নাই কি কৈছে?
প্ৰদূষণ ৰোধ কৰিবলৈ কি কি কৰা উচিত বুলি‌ তুমি ভাৱা-
হলে আমাৰ যিবোৰ আমাৰ গাড়ী বোৰ আমাৰ যি বহুত দিন হৈ যায় ন সেইবোৰ গাড়ী মটৰত আমাৰ কি চাবলৈ গলে? যিবোৰ পুৰণি গাড়ী সেইবোৰত আমাৰ অ গাড়ীৰ পৰা ওলোৱা থোৱাটো সেইবোৰ গাড়ীত আমি বেছি দেখা পাও গতিকে সেইবোৰ আমি বন্ধ কৰি দিব লাগে বা চৰকাৰকো এতিয়া ইয়াত ওপৰত আমি সঠিক ব্যৱস্থা লবলৈ আমি আহ্বান জনাব লাগে তাৰ ফলত আহ শব্দ প্ৰদূ্ষন বা বায়ু প্ৰদূৰণো আমি নোহোৱা হোৱা দেখিবলৈ পাম যাৰ ফলত আমাৰ মানুহবোৰৰো থকা সুবিধা হৈ পৰিব
হয় অ এতিয়া প্ৰদূষণ ৰোধ কৰিবলৈ আটাইতকে তোমাৰ উল্লেখনীয় এটা কাম হৈছে সেইটো হ'ল গছ ৰোপন কৰিব পাৰোঁ কৈছে তোমাৰ কাৰ্বন ডাই অক্সাইড যেনেকে এতিয়া আহ কাৰ্বন ডাই অক্সাই অক্সিজেনিয় আৰু অক্সিজেন সোৱ জান যে মানুহৰ কাৰণে কি উপযোগী আৰু আমাৰ পৰিৱেশৰ কাৰণে কিমান উপযোগী গতিকে মই ভাবো যে এজন মানুহে নাইকমেও এটা মাহত এটা এজোপা গছ লগাব হ'বই লাগে আৰু লগতে মানুহে যিমান পাৰে অত্যাধিক চাইকেলৰ ব্যৱহাৰ কৰিব খোজকাঢ়ি আহ মানে অহা যোৱা কৰিব পাৰে ওচৰলৈ গ'লেও আজিকালি বহুতে গাড়ী চলাই যায় সেই সেইবোৰ অকণমান বাদ দিব লাগে আৰু
হয় হয় লগতে আমি যিবোৰ আমি গছ পুলি ৰুওঁ সেইবোৰ আমি ৰুই কিনে আমি আমি তাৰ আমি যি যেনেকৈ সেই গছ বি প্ৰতি পালন কৰিব লাগে সেই তেনেকৈ বৰ্তমান কৰা দেখা পোৱা নাযায় আমি যদি গছ পুলি এটা ৰুওঁ ধৰি ললো এটাই ৰুলো সেইটো আমি ভালদৰে সংৰক্ষন কৰি বেৰ দিয়ে আমি ৰাখিব লাগে তেতিয়া সেই গছ পুলিটো আমাৰ দেখিবলৈ ধুনীয়া হব আৰু ভাল যেনে আমাৰ আৰু গছ পুলিটো হ'ব লাগিছিল সেই সঠিক পৰিমাণ সঠিক পৰিমাণত তেতিয়াহে হব
হয় হয় হয় নিশ্চয় নিশ্চয় তুমি ঠিকে কৈছা আৰু লগতে আমি এ যিদৰে কলো যে ইয়াৰ ওপৰত আমি অলপ আলোচনা কৰাও উচিত কিয়নো ল'ৰা ল'ৰা ছোৱালী কো আমি সৰুৰে পৰা এইবোৰ বস্তু শিকাব লাগে আৰু যি চৰকাৰৰ বিভিন্ন ধৰণৰ আইন যেনেকে গাড়ী সদায় আহ যি প্ৰদূ্ষণৰ মাত্ৰা সেই প্ৰদূৰণৰ মাত্ৰা জখিয় আমি চাৰ্টিফিকেট এখনন পত্ৰ এখন উলিয়াই থব লাগে গাড়ী যদি অত্যাধিক প্ৰদূষণ কৰি আছে সেই গাড়ী আমি কেতিয়াও ব্যৱহাৰ কৰিব নালাগে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজেৰে আমি নিজৰ অ যি সমাজখনক চৰকাৰৰ নীতি নিয়ম মানি চলি আমি সমাজখনক মানে আহ আগবঢ়াই লৈ যাব লাগে আৰু মই ভাবিছো প্ৰদূষণ ৰোধ কৰিবলৈ আহ কেৱল চৰকাৰৰ ভূমিকাই যথেষ্ট নহয়
নহয় আমি আমি মানুহবোৰেও আমি নিজেই কৰিব লাগিব হয় হয়
হয় অ সেয়াই আৰু এতিয়া ক'ব গ'লে তোমাৰ বিভিন্ন যেনেকে দেখিব এ চাব গলে আমাৰ আহ দেশৰ কেইবা কেইবাখননো তোমাৰ জিলাই ইতিমধ্যে বৰষুণৰ কবলত আহ ভুগি আছে যাৰ ফলত বিভিন্ন ধৰণৰ ৰোগে দেখা আছে শৰীৰত গতিকে প্ৰদূষণ কেৱল এটা আহ যে পৰিৱেশৰ সমস্যা তেনেকুৱা নহয় প্ৰদূষণ আছেলতে ওতঃপ্ৰোতভাৱে আমাৰ শৰীৰৰ লগতো জড়িত আছে এতিয়া আহ যিদৰে আমাৰ বায়ু মণ্ডল প্ৰদক্ষিত হব সেইৰে আমাৰ ভিতৰ আয়ম্ফতোৰিন শৰীৰটোৰ হব গতিকে মই ভাবো যে যদি নিজৰ শৰীৰৰ হয় গতিকে আমি সেই আমি শৰীৰৰ সুস্থ কৰি ৰাখিব বিচাৰো সেই দৰে আমি সেইটোৰ ওপৰতো সজাগ হব লাগিব যে আমি যাতে নিজৰ বায়ু নিজৰ সচেতন হব লাগিব যে আমি নিজৰ পৰিৱেশ সুস্থ কৰি ৰাখো ো বা পৰিপাতি কৰি ৰাখো তেতিয়াহে আমি মানে নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিব পাৰি সয়া বাকী কি ঠিকে আছে দিয়া আজি আলোচনা কৰিলো এইটো
ভাল লাগিল কথা পাতি এতিয়া বাৰু আলোচনা কৰিম এইটোৰ বিষয়ত
অ ঠিক আছে
ঠিক আছে